শুনিছা অ শুনিছো কোৱা।
অ ভালনে তোমাৰ।
উম ভাল ভাল তুমি কি কৰিছা। শুনিছানে। হেল্ল'।
অ শুনিছো মই এ এনেই অলপ বাগৰি আছিলো।
পৰি আছা। অ বাকী চাহপানী খালা।
অ চাহ পানী খালো তোমাৰ হ'ল খোৱা।
বাকী চাহ পানী খালা নে নাই।
চাহ পানী খালো এতিয়াতো ভাত খোৱা সময়ে হ'ল।
হ'ল হ'ল। উম তাকে তাকে তাকে।
অ মানে তোমাৰ লগত অ অঁ
একচুৱেলি তো তোমাৰ, তোমাৰ মাত তোমাৰ মাতটো ভালদৰে অহা তোমাৰ মাতটো ভালদৰে অহা নাই!
অলপ মানে গনা কৰিম ভাবিছোঁ! এতিয়া শুনিছা তুমি?
হেল্ল' অঁ এতিয়া কোৱা শুনিছোঁ শুনিছোঁ কোৱা কোৱা
কৈছো মানে আজি তোমাৰ লগত মানে গছ গছনি ৰোপনৰ বিষয়ে মানে কথা পাতিলো হয়
আচ্ছা এইটোতো এটা খুব ধুনীয়া বিষয় আজিৰ বিষয়টো খুব ধুনীয়া হবলৈ গৈ আছে হয় হয় মই কৈছো যে আজি বিষয়টো খুব ধুনীয়া হ'বলৈ গৈ আছে
শুনিছা
অঁ
হেল্ল' তোমাৰ নেটৱৰ্কটো খুবেই বেয়া মানে মই মাতটো ইমান ভালদৰে মাতটো ভালদৰে শুনা নাই
অ
শুনিছানে। হেল্ল'।
শুনিছানে এতিয়া।
অঁ শুনিছো বাৰু কোৱাচোন।
অ অ মানে কোৱা মানে আজিতো মানে গছ গছনি ৰোপনৰ বিষয়ে তোমাৰ লগত কথা পাতিম বুলি ভাবিছো
অ গছ গছনি চোৱা আমাৰ দৈনন্দিন জীৱনৰ বা আমাৰ জীৱনৰ, জীৱনৰ এটা অংগ গছ-গছনি যি সেউজীয়া সেউজীয়া ধৰণী বুলি কোৱা যায়। যি অবিহনে নেকি আমি থাক্ কিব নোৱাৰো আৰু গছ-গছনি মানেটো অক্সিজেন। যাৰ পৰা নেকি আমি জীৱন ধাৰা বা আমাৰ জীৱ দৈনন্দিন জীৱন ধাৰা চলি আছে। আমাৰ চলন্ত জীৱন বুলি ক'লে আমাৰ চকুৰ প্ৰচাৰত আমি পোন প্ৰথমে আমাৰ সেউজীয়া ধৰণীখনেই দেখি পাব, দেখি পাব লাগিব যেনে- ধৰা তোমাৰ গছ-গছনি আজিকালি মই ভাৱোঁ যে তাৰ বিপৰীতে হৈ আছে। যেনে ধৰা তোমাৰ এটা চলন্ত উদাহৰণ আমি কেইদিনমান আগত দেখিবলৈ পাইছিলো যে দ্বীপৰ বিল তাৰপিছত ধৰা তোমাৰ দীঘলী পুখুৰী তাত ইমান ডাঙৰ ডাঙৰ গছবোৰ কাটি দিছে। তুমি জানো আগৰ তুলনাত বৰ্তমান সৌন্দৰ্য তুমি তুলনা কৰিব পাৰিবা?
নাই। একেবাৰেই নোৱাৰোঁ।
তুমি এনে দ্বীপৰ বিল আৰু দীঘলী পুখুৰী গৈছিলা নে?
হাঁ, হাঁ গৈছোঁ। দ্বীপৰ বিলো গৈছোঁ আৰু তোমাৰ দীঘলী পুখুৰীও গৈছোঁ। কিন্তু এতিয়া সেই আগৰ দৰে নালাগে। এতিয়া তোমাৰ গ'লে কিবা উকা উকা লাগে একদম।
হয়, তাকে। মই তোমাক সেইটো ক'বলে খুজিছোঁ যে আমাক আমাক এখন উন্নয়ন ৰাষ্ট্ৰৰ বা উন্নয়ন ৰাজ্যৰ প্ৰয়োজন আছে কিন্তু এনেকুৱা উন্নয়ন ৰাষ্ট্ৰৰ প্ৰয়োজন আছে নেকি? য'ত নেকি আমি আমাৰ সেউজীয়া সৌন্দৰ্যবোৰ হেৰুৱাব লগা হয়।
নাই, সেইটোতো একেবাৰে নাই।
উম।
মানে, গছ-গছনি মানে, আমাৰ গছ-গছনটো সকলোতকে মানে, গুৰুত্বপূৰ্ণ দিবল গীয়া হয় ন'? কাৰণ যিহেতু আমি অক্সিজেন নোহোৱা কে কোনো জীৱই মানে আ থাক্ থাকিব নোৱাৰে। ত' গ মানে আৰু গছ-গছনিক লৈয়ে তোমাৰ সকলোখিনি প চাব লাগে।
হয়, আৰু ইপিনে যদি মই ক'ব যাওঁ। আজি কেইদিনমান আগতে তোমাৰ গ'ল পাঁচ জুন তাৰিখ অৰ্থাৎ আঁ, বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি দেখ খিবলৈ পাইছোঁ যে বহু-বহু মহিলা বা যিসকলক নেকি আগতে আমি দেখাই নাছিলোঁ তেওঁলোকেও এইবাৰ গছপুলি ৰোপন কৰিছে। কিয়নো এইবাৰ কিছুমান ধৰণৰ তোমাৰ স্কীম ওলাইছে ধৰা তোমাৰ যদি গোটৰ মহিলাসকলে যদি গছ পুলি, গছ পুলি ৰোৱে তেনেহ'লে তেওঁলোকৰ গোটটোক কিবা এটা মানে চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা প্ৰদান কৰা হ'ব। এনেকুৱা ধৰণৰ স্কীমৰ বাবেহে তেওঁলোক ওলাই আহিছে গছপুলি ৰোবৰ বাবে। কিন্তু আগতে জানো তেওঁলোক এনেদৰে আগবাঢ়ি আহিছিল। মাত্ৰ -মাত্ৰ শুনা! মাত্ৰ এখন ফটো ৰ কাৰণে, এখন ফটোৰ কাৰণে এডাল গছপুলি ৰুইছে। বাৰু ঠিক আছে মানি লৈছো কিন্তু সেই ফটোখন উঠাৰ পিছত সেই ফটোখন আমি হোৱাটছএপ গ্ৰুপটোত বা সেই ফটোখন আপলোড কৰি দিয়াৰ পিছত আমি সেই গছডাল যে অ ৰুব ভালদৰে আমি চোৱা চিতা কৰিব লাগে। আমি সেই গছডাল যে তোমাৰ পানী দিব লাগে। গ গৰু ছাগলী আদিৰ পৰা সংৰক্ষণ কৰি ৰাখ খিবৰ বাবে আমি বেৰেৰে বেৰিব লাগে। সেইবোৰ দায়িত্ব যে আমি পালন কৰিছোঁ।
উম, নাই কৰা। সেইখিনিটো তোমাৰ গুৰুত্বপূৰ্ণ দায়িত্বখিনি পালন কৰিবলৈ মানুহ সজাগ হ'ব লাগিব ন'? কাৰণ গছ-গছনিতো অকল আমাক অক্সিজেন নিদিয়ে। তেওঁলোকেতো তোমাৰ বায়ু মানে বি শুদ্ধ কৰে। প্লাছ গোটেই পৰিৱেশটো তোমাৰ গ্ৰীনেৰী কৰি ৰাখে মানে, সেউজীয়া কৰি ৰাখে ন'? আৰু লগতে তোমাৰ সেয়াই নহয়। তোমাৰ আমাৰ যিটো আছে খাদ্য খাদ্যয় আমি গছ, - গছনিৰ পৰাই পাওঁ হয়নে।
উম হম ঠিক কথা কৈছা।
খাদ্য বুলিয়ে নহয় তোমাৰ ঔষধ, বুলি ক ঔষধ বুলি ঔষধ কোৱা- বা বহু জীৱ -জন্তুৰো তোমাৰ আহ আশ্ৰয়স্থলো হয়।
কথা কৈছা।
প্লাছ তোমাৰ বনাঞ্চল মানে যে যেতিয়া তোমাৰ গছ- গছনি যে আমাৰ ধ্বংস - অ হৈ আছে ত' তাৰ ফলত কি হৈ আছে আমাৰ গ্ল'বেল ৱাৰ্মিং টো বেছি বাঢ়ি আছে। যাৰ কাৰণে তোমাৰ বায়ু, প্ৰদূষণো হৈ আছে গৰম- দিনক দিনে কিমান বাঢ়ি বাঢ়ি গৈয়ে আছে।
উম আৰু তুমি চাগে দেখিবলৈ পাইছা উম। আৰু এইবাৰো দেখিবলৈ পাইছাই চাগে কেনেকুৱা গৰম নহয় জানো।
উম হুম
আজি যদি গছ- গছনি থাকিলহেতেন আজি যদি সেই সৌন্দৰ্যবোৰ থাকিলহেঁতেন আজি আজি এইবোৰৰ। ভুক্তভোগী আমি হ'ব নালাগিল হয় আজি কাৰণ চোৱা। বহুখিনি ক্ষেত্ৰত বহুখিনি ক্ষেত্ৰত আমি মানুহবোৰে আহ মানুহবোৰে তাৰে এই দায়ী মই ভাবো।
উম হম নহয় তুমি ভা বুলি নহয় আমি হয়েই এইটো কথা। আমিয়ে দায়ী হয়।
আৰু চা আজি কেইদিনমান আগত আমাৰ আমাৰ তোমাৰ বেলতলা পাৰ হয় তোমাৰ খানাপাৰা যোৱা ঠাইখিনি তোমাৰ জয়ানগৰ জয়ানগৰ বুলি কয় সেইখিনি হা তোমাৰ তোমাৰ জয়ানগৰ তোমাৰ জয়ানগৰ জয়ানগৰ সেইখিনি মানে জাবৰ সদৃশ হৈছে একদম মানে জাবৰ স তাতে মানে। জি এম চিয়ে মানে এলাও কৰি থৈ দিছে সিখিনি কিন্তু ফুটপাথ হয় মানুহ অহা যোৱা কৰিব লাগে সফালে দে। নামেই ফুটপাথ ফুটপাথ মান। হা হা
জি এফ চি কি কৰি থৈছে কিন্ত ই
অ জি এম চি মানে সেইখিনি ঠাইত মান মানে জিমি মানে জাবৰ পেলাব পাৰে আৰু সেইখিন ঠাই মানে জৰ সদৃশ কৰি তুলিছে। বুজিছা উ ত' মানে ফুটপাথ বুলি ক'লে আমি কি বুজো ফুটপাথ খোজ কঢ়া ঠাই হয়নে। কিন্তু সেই সেই খোজকাঢ়া ঠাইত মানুহো মানুহ জানো যাবৰওপৰে খোজকাঢ়িব। নোখোজ কাঢ়ে নিশ্চয় নোখোজকাঢ়ে এতি এতিয়া গছ -গছ এতিয়া গছ গছ-গছনি, বুলি ক'লে পৰিস্কাৰ পৰিচ্ছন্নৰ কথা আহি পৰিব ঠিক সেইকাৰ সেইকাৰণে মই কাৰণে মই এইটো এ এইটো লৈ আহিলো। যে চোৱা যেতিয়া নেকি আমাৰ অসমত তোমাৰ জাপানৰ, মুখ্যমন্ত্ৰী অহা কথা আছিল। তেতিয়া সেই ঠাইখিনি সেই ঠাইখিনিত বহুত পৰিষ্কাৰ পৰি্ছন্ন কৰি তুলিছিল। কিন্তু যেতিয়া জাপানৰ মুখ্যমন্ত্ৰী অহা কেনঞ্চেল হল তুমি এতিয়া যদি এতিয়া যদি গৈছোৱা সেইখিনিত ছাগে। তুমি চাগে আৰু আগৰ নিচিনা দেখা সেইখিনি কিন্তু গুৱাহাটী মহানগৰীৰ। মেইন ঠাই হয়, য'ত নেকি তোমাৰ বাহিৰৰ ফৰেন, ফৰেন বিলাকে আহি তোমাৰ খানাপাৰালকে গ'লে সেইখিনি দেখা পাবই মানে, সিখিনি দেখা পাবই। তত্ব তেনেকুৱা স্থলত বাহিৰৰ সেই বাহিৰাগত ব ব্যক্ত বিলাকে যোন আমাৰ অসমলৈ আহিবলৈ আহ, ইচ্ছা প্ৰকাশ কৰিব।
নাই তেখেতো মানে বাহিৰৰ মানুহো কেতিয়াও ইচ্ছা প্ৰকাট নকৰে। কিন্তু মানে এইটো মানে এইখিনিৰৈ যোৱাৰ আগতে মানে কি হৈছে, আমি মানে মানুহখিনি নিজে সজাগ হব লাগিব। মানে সকলোৱে মানে কি হৈছে মানে যে সকলোৱে মানে এজোপা, এজোপা গছ মানে ৰোপন কৰে, অকল মানে ৰোপন কৰাই নহয় গছজোপ তোমাৰ প্ৰতিপালন কৰা দায়িত্বটো মানে সকলোৱে মানে লব লাগিব। এইটো মানে সজাগ হ'ব লাগিব, সকলো মানুহেই সচেতন হ'ব লাগিব, যাতে গছজুপা- অকল মই ৰুলেই মানে মোৰ দাইতটো শেষ হৈ নাযায়, সেইজোপাক যাতে মই ভালকে- উম পানী দিওঁ বা বেৰ দিওঁ। গছজোপা এটলিষ্ট ডাঙৰ নোহোৱালৈকে মানে সুৰক্ষা দিব লাগে ভালকে।
হয় আৰু কি জানা যেনেকে যেনেকে চোৱা আজি মই তো এ মই তোমাৰ এটা বস্তু তুলনা কৰিব মই তো তুলন তুলনা ক্ৰমে মই তোমাক বুজাবলৈ চেষ্টা কৰিম যে চোৱা- চাপজ আজি ধৰা তুমি ধৰি লোৱা আজি আমি যদি নৰ্মেলি যদি পঢ়িব যাওঁ কিছুমান বস্তুটো- নৰ্মেলি পঢ়িলে মন নথাকে কিন্তু আমি যদি এটা যদি প্ৰক্ৰিয়াৰ জৰিয়তে মনত ৰাখো বা ধৰা- গানৰ মাধ্যমৰে আমি যদি মনত ৰাখিবলৈ চাওঁ যেনেকে ধৰা গান বোৰ আমাৰ ই জিলি মনত মত থাকি যায় কিন্তু কিন্তু কিতাপৰ বস্তুত আমাৰ ইজিলি মত নাথাকে হয় নহয় তুমি নিজে কোৱা।
উম, হুম, হুম, হুম।
পঢ়াটো যদি গানৰ মাধ্যমেৰে লৈ যাওঁ তেতি তেতিয়া আমাৰ পঢ়াখিনি মাইণ্ডত সোমাই যায় হয়নে। ঠিক তেনেদৰে আমি এই যে গছ গছ ৰোপন প্ৰক্ৰিয়া, এই গছ ৰোপন প্ৰক্ৰিয়াটো এটা বেলেগ ৰূপত লৈ যাব। লাগে মই তোমাক এইটো বুজাবলৈ চেষ্টা কৰিছো যেন- ধৰা, ধৰা তোমাৰ ঘৰত আমাৰ ছয়জন ব্যক্তি আছে বা ভন্টি বা আমি দেউতা- মই মা এনেকে মিলি আমি ছয়জন ব্যক্তি আছো ছয়জন ব্যক্তিয়ে যদি একোডাল একোডাল কৈ- গছ ৰোপন কৰে আৰু গছ ছয়জন ব্যক্তিয়ে যদি নিজৰ নিজৰ গছ- কেইডালক যদি সংৰক্ষণো কৰে, সদায় সদায় গধূলি ছয়জন ব্যক্তি একেলগে একেলগে নিজৰ গছ কেইডালক- পানীৰ, পানী, পানীৰ যোগান ধৰে, এনেদৰে যেতিয়া গছ কেইডাল বাঢ়িব তেওঁলোকৰ এটা সময়- ভাল লাগিব মানে, মান তেওঁলোকৰ মাজত এটা জেডা জেদি টাইপ হ'ব। এ, চাহ, চাহ মোৰ গছডাল ইমান খিনি ওখ হ'ল দেউতাকে কব নহয় মোৰডাল বেছিও উখ হ'ল। মানে এটা লগত এটা ধেমালিৰো সৃষ্টি হ'ল। এটা, এটা, এটা তেওঁলোকৰ মাজত এটা স্মৃতি, স্মৃতিও এটা ৰৈ গ'ল গোটেই জীৱনটোৰ বাবে। যে এই গছডাল মই ৰুইছিলো এই গছডাল আজি মতকৈও বেচি ওখ হৈ গ'ল তেতিয়া তুমি নিজে ভাবিছোৱা নিজৰ হাত তে ৰ ৰ ৰোৱা গছডাল যেতিয়া ডাঙৰ হ'ব নিজৰে- ভাল লাগিব, তেয়া বলে-বেলেগ যেতিয়া আলহী, অতিথি আমাৰ ঘৰলৈকে আহিব, তেতিয়া আমি ক'ব পাৰিম এই- এডাল মই ৰুইছিলো, এই এডাল দেউতাই ৰুইছিল কেনেকুৱা এ, মানে বুজি পাইছা ন, মই কি কব খুজিছো তোমাক।
পাইছো পাইছো একচুৱেলি মানে কি হৈছে। এইটো বস্তু মানে আমাৰ ঘৰত হয়, মানে, মোৰ আৰু মোৰ মাৰ মাজত হয়। হয় এইটো বস্তু মানে গছ মানে ৰোৱালৈ কম্পিটিচন হয় তুমি কৈ আছা। মোৰ মানে মোৰ মানে ভালো লাগি আছে আৰু।
অ'।
মানে উ, মই মানে মায়ে কয়টো মোৰ লগত চুমুৰ গছ এনেকুৱা - আছো মই ক মই এনেক কৈছো মোৰ এনেকুৱাছে। তাৰপাছত দেউতাও মানে মানে দেউতাই কি কৰে, দেউতাও লগাই চোৱা চিতা খিনি প্ৰপাৰ- মানে দেউতাই মানে পুৰা ভালকে কৰে।
আচ্ছা ত, তেনেকে, তেনেকে আমি কিছুমান কাম- ভগুৱাই লব লাগে মই বুজিছো যে সকলোৰে সময় নাথাকে, কিছুমানে স্কুল যাব লাগে কলেজ যাব লাগে। গতিকে তাৰে মাজতে আমি কিছুমান কাম কৰিব পাৰো।
উম পাৰো পাৰো আমি সেইটো মানে ইয়াক- কাৰণে আমি নিজেও সজাগ হব লাগিব লগতে আমাৰ ঘৰৰ যেনেকে ভাইটি ভন্টি বা ধৰা- উম ঘৰৰ ওচৰ চুবুৰীয়া তেনেকে ধৰ সকলোকে মানে বস্তু উৎসাহ দিব লাগে কৰিব লাগে।
হয় উৎসাহ দিব লাগে আৰু বৰ্তমান তোমাৰ ভাইটি ভণ্টিক উৎসাহ আমি এই কাৰণেই দিব লাগে। কাৰণ বৰ্তমান যিটো পৰিস্থিতি হৈ আছে বৰ্তমান পৰিস্থিতি মতে মই এইটো দেখিবলৈ। পাইছো যেন আমাৰ আহিব লগীয়া প্ৰজন্ময় মানে অক্সিজেনৰ বুহুত খিনি নাটনি পাব, তথা তোমাৰ গছৰ ফালে আমি চাহ পাওঁ, খাদ্য পাওঁ, তুমি নিজে বনৌষধি আদি কিছুমান দ্ৰব্য আমি পাবলৈ সক্ষম হওঁ। সেইবোৰ আমাৰ আহিব লগীয়া প্ৰজন্মই হয়তো হেৰুৱাব লাগিব। যদি আমি এতিয়াৰ পৰাই সজাগ নহওঁ।
হুম হুম। আৰু মানে এ এনেকুৱা এটা মানে আমাৰ মানে চৰকাৰও এনেকুৱা এটা পদক্ষেপ ল'ব লাগে যে প্ৰতিজন মানুহে অন্তত এ টা গছ ৰোপন কৰি যাতে গছজোপা অহ' ৰোপন কৰিয়ে যাতে শেষ কৰি নিদিয়ে যাতে সেই গছজোপা যাতে তেওঁ এটলিষ্ট মানে ভালকে ডাঙৰ নোহোৱালৈকে যাতে মানে মানে পুৰা মানে যত্ন লয় গছজোপাৰ, তেতিয়াহে আমাৰ পৰিৱেশখন মানে বহুত মানে সেউজীয়া হৈ থাকিব আৰু সুস্থ থাকিব। আৰু যিবিলাক তোমাৰ গ্ল'বেল ৱাৰ্মিং বুলি হৈ আছে, বায়ু প্ৰদূষণ হৈ আছে, সেইবিলাক কমিবলৈ সেৰি হ'ব।
বাৰু আজি মই, বাৰু আমি এনেদৰে আগবাঢ়ি যাব লাগিব আমাৰ আহি থকা প্ৰজন্মৰ কথা চিন্তা কৰি। বাৰু বহু খিনি শিকিলো তোমাৰ পৰা।
হয়, ধন্যবাদ তোমাৰ আগলৈ আকৌ লগ হম বাৰু কথা পাতিম বাৰু।